তা
হয়, হয় শুনিছোঁ কোৱা৷
কি কৰি আছা?
অ', এনেই আছিলোঁ ৰ'বা, তুমি?
ময়ো এনে আছিলোঁ ৰ'বা৷ ভাত-চাত খালানে নাই?
নাই, নাই। আজি অলপ উঠা দেৰি হ'ল ৰ'বা, সেইবাবে অলপ খাওঁ আৰু ভোক লাগিছে আও৷
অ', এনেকে
হয়, কোৱাচোন পিছে?
আজি মই মানে এনে থাকি আছিলোঁ, তো কিবা এটা ভাবি থাকোঁতে মই ভাবিলোঁ তোমাৰ লগত এনে সময়ৰ মূল্যৰ ওপৰত কথা পাতোঁ৷
হয, হয়, কোৱা। ভাল বিষয় এটা বাচি লৈছা কিন্তু দেই৷
হয়, যেনেকৈ আজি তোমাৰ অকমান উঠাত দেৰি হ'ল সেনেকুৱাই মানে আ, বহুতৰে হয় দিয়াচোন, মোৰো কেত কেতিয়াবা হ'ব পাৰে, ত' আমি মানে সময়ৰ মূল্যটো ভালদৰে বুজি পাব লাগে৷
উম, হয়, হয়, একেবাৰে ঠিক কথা কৈছা৷ সময়ৰ মূল্য বুজাটো উচিত৷ অ', মানে মোৰ আজি দেৰি হ'ল ৰ'বা৷ কালি ৰাতি বেছিকৈ মোবাইল চালোঁ, সেইবাবে অলপমান ৰাতিপুৱা উঠাত অলপ দেৰি হ'ল৷
হয়, সেইটোৱেতো বেয়া হৈছে আজিকালি, যাৰ যেতিয়া মন মানে সে কুৱাই চলি থাকে, কিন্তু আচলতে সেনেকুৱা কৰিব নালাগে সদায় মানে এটা নিয়মত চলিব লাগে, সময় মানে যোনটো কাম যেতিয়া কৰোঁ সদায় সেইটো কামে সেইটো সময়ত কৰিব লাগে, নহ'লবা আমাৰ মানে বেয়া
হয়, হয় ঠিক কথাই কৈছা আৰু সময়ৰ মূল্যও বুজাটো বহুত উচিত নহ'লে উম, পিছলে আমি, পিছত আমি, নিজৰ ঠক খাম, কাৰণ যিহেতু সময় কেতিয়াও কাৰোবাব নৰখে। মানে কি, কথাতে আছে নহয় যে সকলোবোৰ পালেও ঘুৰাই পালেও, কিন্তু সময় কেতিয়াও ঘূৰাই পোৱা নাযায়। সেইবাবে আমি সময়ৰ কাম সময়ত কৰিব লাগে আৰু তেতিয়া আমি জীৱনত সফল ব্যক্তি এজন হ'বলৈ আমি সক্ষম হ'ম দিয়াচোন।
হয়, তুমি ঠিকেই কৈছা কাৰণ আ ঠিকে কৈছা, সকলো বস্তু ঘুৰাই পালেনে পালেও আমি সময়টো নাপাওঁ, ধৰা এতিয়া আমাৰ ঘৰ হক মানে ধন সম্পত্তি হওঁক, টকা পইচা হওঁক, আমাৰ যদি হেৰাই যায় বা কিবা হয়, তেন্তে আমি সেইটো আমি নিজৰ উপাৰ্জন কৰি বা আমি নিজৰ যদি ক্ষমতা থাকে আমি আৰু পাব পাৰো, কিন্তু সময়তো যদি এবাৰ গুচি যায় তেন্তে আমি নাপাওঁ, ধৰা যেনেকুৱা কালিৰ দিনটো আমাৰ গুচি গৈছে। তে আমি সেই কালিৰ দিনটো আৰু কেতিয়াও ঘূৰাই নাপাওঁ, আমি যিমান যি কৰিল যিমান পইচা দিলেও আমি ঘূৰাই নাপাওঁ। কিন্তু মানে বাকীবোৰ পাওঁ, ত' সেইকাৰণে আমি সময় মূল মানে ধন সম্পত্তি বা টকা পইচাক বেছি মূল্য দিয়াতকৈ আমি সময়ক দিব লাগে আচলতে।
হয়, হয়, একেবাৰে ঠিক কথা আৰু সময়ৰ মূল্য বুলি ক'বলৈ গ'লে অ', সকলো ক্ষেত্ৰতে সময়ৰ মূল্য আছে। কাৰণ, অকল পঢ়া-শুনা বুলিয়ে ক'লেই নহ'ব দিয়াচোন। অ', ব্যৱসায় বাণিজ্যই হওক বা বিভিন্ন ধৰণৰ চাক চাকৰি হওঁক, যদি তুমি চাক যদি কৰি আছা তেতিয়া হ'লে, তোমাৰ চাকৰিতোৰ অফিচতোৰ দহটা বজাত, তুমি যদি সময়ৰ যদি মূল্য বুজি নোপোৱা তুমি এঘাৰটা বা চাৰে দশটা সেনেকে যদি দেৰিকৈ যোৱা তেনেহলে তোমাক আহ নিশ্চয় সেই কামৰ পৰা তোমাক ওলাই দিব, কাৰণ তেওলোকৰো কিবা এটা সময়সূচী আছে দিয়াচোন, আৰু মই ভাবোঁ যে প্ৰত্যেকজন ব্যক্তিয়ে মানুহে, মানুহে মানে জীৱনত আহ মানে সময়সূচীটো বনাব লাগে, কাৰণ সময়সূচী মতে যেতিয়া আমি কাম কৰিম নহয়, তেতিয়া আমি বিভিন মানে সকলো কামেই কৰিব পাৰিম তেতিয়া আমি, যেনে ধৰি লোৱা ৰাতিপুৱা সোনকালে উঠাটোৱেই হওঁক। যেতিয়া আমি ৰাতিপুৱা সোনকালে উঠিম তেতিয়া আমি আমাৰ শৰীৰটোৰ চৰ্চা কৰিব পাৰিম। যেনেকে ধৰা ব্যায়াম কৰি, ৰাতিপুৱা উঠি পেলাই ব্যায়াম কৰা হ'ল বা খোজ কৰা হ'ল, দৌৰা হ'ল, সেনেকে বিভিন্ন ধৰণৰ আম যদি ৰাতিপুৱা যদি সোনকালে উঠো তেতিয়া হ'লে আমি নিজক যদি সময় দিওঁ, তেতিয়াহ'লে আমাৰ নিজৰ শৰীৰটোও ভালে থাকিব দিয়াচোন।
হয়, তুমি একেবাৰে ঠিক কৈছা। ত' সেনেকুৱা আমি গোটেইবোৰ কাম সময়মতে কৰিব লাগে। আৰু ধৰা আমি আজি যদি, মানে আমি যদি কৰ'বাত যাব লগা হয়, ৰাতিপুৱা আমি সোনকালে উঠি পেলাই আমি সকলো কাম-কাজ কৰি আমি ওলাই যাব লাগে।। ধৰা‌ কেতিয়াবা এনেকুৱা হয়, কিছুমানে কৰবাত যাব ওলাই কিন্তু ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকে। অকমান পিছত উঠিম, পিছত উঠিম কৰি কেনে থৈ দিয়ে। তেতিয়াহলে তুমিতো ক'বাত মানে যাব লগা জাগাটোলৈ দেৰি হৈ যাব ন'।
উম, হয়, হয়, ঠিকে কথা কৈছা। আৰু মই কওঁ যে ছাত্ৰ-ছাত্ৰী জীৱনতো সময়ৰ মূল্য বহুত আছে কিন্তু দেই, কাৰণ ছাত্ৰ-ছাত্ৰীৰ মানে আজিকালি এনেকুৱা হৈছে যে তেওলোকে সময়ৰ মুল্য বুজি নাপায়, আৰু বিশেষ কবলৈ গ'লে সময়ৰ মূল্য বুজি নোপোৱাৰ এটা বিশেষ কাৰণ হৈছে মোবাইল ফোন। মোবাইল ফোনটোত আজিকালি মানে ছাত্ৰ-ছাত্ৰীসকলে ইমানেই উম', মানে সোমাই থাকে, যে তেওঁলোকে পাহৰি যায় যে তেওঁলোকৰ মূল উদ্দেশ্য কি জীৱনৰ? মানে জীৱনত যে তেওঁলোকে এজন যে ভাল ব্যক কি হিচাপে পৰিচিত হ'ব লাগিব। বা ভাল কাম কৰি তেওঁক মাক দেউতাক গৌৰৱান্বিত মানে গৌৰৱ অ', কৰিব দিব লাগিব। সেনেধৰণে এ' তেওঁলোকে নাভাবে। অকল মোবাইল ফোনটোতে ব্যস্ত থাকে। সেইবাবে তেওঁলোকে আজিকালি মানে পঢ়া শুনাতটো কমাই কমাই দিছে আৰু, সেই পঢ়া শুনা কমাই দিয়াৰ ফলত ক'বলৈ গ'লে আজিকালি সেই সেই মানে। ফলাফলটো পৰীক্ষাৰ সময়ত গম পোৱা যায়। যে তেওঁলোকে এইটোৱে ভাবে যে এহ মই এক ৰাতিৰ পঢ়া মানে পৰীক্ষা এক ৰাতিৰ ভিতৰতে পঢ়িম, সেইবাবে মানে তেওঁলোকৰ পৰীক্ষা সদায় বেয়া হয়। সেই হিচাপে এ' মানে মই ভাবো যে তেওঁলোকে সময়ৰ কাম যদি সময় যদি কৰে। তেওঁলোকে এনেকুৱা নহয় যে তেওঁলোকে মোবাইল ফোনটো চাব নালাগিব। সময়সূচী বনায় পেলাই পঢ়া শুনা হওঁক, খেলা ধূলা হওঁক, মোবাইল ফোন চোৱা হওঁক। বিভিন্ন ধৰণৰ কামত মানে উম', এখন সময়সূচী বনায় পেলায়। সেই সময়সূচীৰ মতে যদি চলে তেতিয়াহলে জীৱনত সদায় সচাই উন্নতি কৰিবলৈ সক্ষম হ'ব।
হয়' তুমি একেবাৰে ঠিক কথা কৈছা। দিয়াচোন ত' আমি সকলোবোৰ বুজিব লাগে। তুমি কোৱাৰ দৰে ছাত্ৰ-ছাত্ৰী সকলে ভাবে যে, তেওঁলোকে পৰীক্ষাৰ আগদিনাখন পঢ়িব। বা কিবা কৰিব। সেইটো আচলতে বেয়া, আচলতে তেওঁলোকে গোটেই বছৰটো মানে থৈ দিব। যে মই পৰীক্ষাৰ আগদিনাখন পঢ়িম। আৰু এনেকৈ পৰীক্ষাৰ আগদিনাখন যদি গোটেই বছৰটোত এদিন এদিনত দুটা তিনিটা মানে প্ৰশ্নোত্তৰ মুখস্থ কৰিব। তেওঁলোকৰ মন নাযায় বা সেই নহয়, তেতিয়াহ'লে পৰীক্ষাৰ একদিন বা দুইদিন আগত তেওঁলোকে গোট তে কিতাপখন পঢ়ি কেনেকৈ শেষ কৰিবনো। সেইটোতো সম্ভৱ কথা নহয় ন'। ত' সেইকাৰণে আমি সদায় সময়ৰ কাম সময়ত কৰিব লাগিব। সময়ৰ মূল্য বুজিব লাগিব। ঠিক তেতিয়াহে আমি জীৱনত আগুৱাই যাম। কাৰণ নহলে বা তুমি ধৰা চাবা কিছুমান ধৰা তোমাতকৈ মোৰ মানে মানে কিবা মানে পঢ়া শুনাতে হওক বা বেলেগ কামত তেহক প্ৰতিভাটো বেছি আছে। তোমাৰ কম আছে। কিন্তু যদি মই এতিয়া সময়ৰ মূল্য বুজি নাপাওঁ। মই থৈ থৈ দিওঁ, মই জানো বুলি ভাবি তেতিয়া মই একো কৰিব নোৱাৰিম। আৰু তাৰ তাৰ বিপৰীতে তুমি যদি মানে সকলো কাম সময়মতে কৰি যোৱা। আৰু মানে সময়ক মূল্য দিব পাৰা ভালকৈ, তেন্তে তুমি মোতকৈ বেছি উন্নতি লাভ কৰিবা। কাৰণ এত ত' সদায় আমি সময়ক মূল্য দিব লাগিব। তাৰ ওপৰতে বেছি গুৰুত্ব আৰু। আৰু হা। কিছুমানে কি কৰে, তোমাৰ দৰে আজি তুমি যেনেকৈ কালি ৰাতি বেছি দেৰিলৈকে মোবাইল ফোনটো চাই পেলাই ৰাতিপুৱা দেৰিকে উঠিলা। সেই অভ্যাস ছাত্ৰ ছাত্ৰী সকলৰ বাবেও বহুত বেয়া। তেওঁলোকে কি কৰে ৰাতি দেৰিলৈকে মোবাইল ফোনটো চাব। চাই পেলাই ৰাতিপুৱা দেৰি কৈ উঠিব। পিছত স্কুল যোৱাত, কলেজ যোৱাত, সকলোতে তেওঁলোকৰ দেৰি হৈ যায়।
অ', হয়', হয়', একেবাৰে ঠিক কথা কৈছা। আৰু উম', মানে তুমি চাবাচোন যে ডাঙৰ ব্যক্তিসকল, তেওঁলোকে মানে তেওঁলোকৰ নিজৰ জীৱনৰ লক্ষ্যটো মানে ঠিৰ কৰি লয় যে মই এইটো কামেই কৰিম। সি আৰু সেই কামটো কৰিবৰ বাবে তেঁওলো তেঁও বহুখিনি যত্ন কৰে। আৰু সেই কামটো কৰিব বাবে তেওঁলোকে সময়সূচী নিৰ্ধাৰিত আৰ, আৰু প্ৰত্যকদিনাই সেই সময়সূচী মতে চলে বাবে তেওঁলোকে এদিন জীৱনত সফল ব্যক্তি হিচাপে পৰিচিত হবলৈ সক্ষম হয়। আৰু উম, যদি সময়সূচী অনুসৰণ কৰি কাম কৰে, তেনেহ'লে সেই কামটোৰ ওপৰত নহয় মনোযোগটো বৃদ্ধি পায়, তুমি চাবাচোন। ময়ো পিছে আজি মোৰ অলপমান উঠাত দেৰি হৈছে, কাৰণ আজি মোৰ মানে কলেজ নাই, কিন্তু মই ক'বলৈ গ'লে, সদায় মই এখন সময়সূচী মত তে উঠো। ৰাতিপুৱা সোনকালে উঠি মই অলপমান ব্যায়াম কৰোঁ, ব্যায়াম কৰি পেলাই উম, নিজৰ যি, যি খোৱা মেলা থাকে সেইবোৰ খাই মেলি মই কলেজ ওলাই যাওঁ। কলেজৰ পৰা আহি পেলায় মই উম, আকৌ খাই মেলি পেলাই মোৰ খেলা ধূলা থাকিলে, খেলা ধূলা কৰিবলৈ গলোঁ। আৰু আহি পেলায় আকৌ পঢ়া শুনা কৰিলোঁ। পঢ়াশুনা চাই পেলায় অলপ মোবাইল চাওঁ দেই, মোবাইল নোচোৱা নহয় ময়ো। মানে মোবাইল চাওঁ বাৰু, মোবাইল চাবলৈ এটা সময়সূচী কৰিব লাগে যে মই যদি এইখিনি সময় যদি পঢ়ো, তেনেহ'লে মই এইখিনি সময় মোবাইল চাম। চ', সেনেদৰে চব কাম সময়সূচী মতে কৰি থাকিবলৈ কৰি থাকিলে ভাল। আৰু এনেকুৱা হ'ব নালাগে যে ম এ কালি কৰিম, কালি কৰিম, আৰু এনেকুৱা বহুখিনি মানে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে কওঁ দিয়াচোন। মানে তেওঁলোকে পঢ়াটো কালি কৰিম, কালিৰ পৰা পঢ়িম। কালি কালিকে সেইটো মানে কালিয়ে হৈ থাকে। কেতিয়াও তেওঁলোকে পঢ়িম, পঢ়ি নথয় যে, এইটো মই আজিয়ে কৰিম। সেনেকুৱা নহয় তেওঁলোকে কালি কালিকে সেনেকে তেওঁলোকৰ সময়বোৰ দূৰ মানে পাৰ হৈ যায় আৰু পৰীক্ষা আহি পায়। আৰু পৰীক্ষাত তেওঁলোকৰ ৰিজাল বেয়া হয়, হয়নে নহয় বাৰু?
সেইটোৱেতো তো, সেইকাৰণে আমি আমাৰ সময়ক চবতচেকে বেছি মূল্য দিব লাগিব দিয়াচোন। সময়ে সক সকলোবোৰ আ, মানে কৰাৰ লগতে আমি, যেতিয়া আমি সময়কো মূল্য দি যাম, তেত তে আমি জীৱনত বহুত মানে উন্নতি লাভ কৰিব পাৰিম। এনেকুৱা নহয় যে আমি যি মন যায় তাকে সেইটো মানে কৰি থাকিম সদায়। আৰু ধৰা তুমি খোৱা লোৱাতে হওঁক, তুমি যদি সদায় এটা নিয়মত খোৱা মানে এইটো সময়তে খোৱা। তেন্তে এটা মানে তোমাৰ শৰীৰটো ভালে থাকে। কিন্তু আজি বোলে তুমি দশটাত ভাত খাইছা কালি এঘাৰটাত খাবা, পৰহি বাৰটাত খাবা সেনেকুৱা হলে তোমাৰ শৰীৰটোতো বহুত মানে বেয়া প্ৰভাৱ পৰিব। কাৰণ আ, মানে ভাল নহয় সেইটো। সেইকাৰণ যদি বোলে আজি তুমি দশটাত খাইছা, সদায় দশটাত খাই আছা ভাতটো সেইটো তোমাৰ শৰীৰটোৰ কাৰণেও ভাল, আৰু তুমি এটা সময়ো মিলাব পাৰিবা।
হয়, হয় ঠিক কথা হৈছা। দিয়া পিছে আজি তোমাৰ পৰা বহুখিনি নজনা কথ থা মই জানিলোঁ, আৰু আশা কৰোঁ যাতে আমি এনেকৈ আৰু বিভিন্ন ধৰণৰ বিষয় লৈ পেলাই আৰু আগত কথা পাতি যাম আৰু।
হয়, ঠিক আছে দিয়া আজি ৰাখিছোঁ তেন্তে।
উম, দিয়া।